ভালে আছে?
অ আছো দিয়া আছো তোমাৰ ভালনেে
উম, ভালেই দিয়ক।
কি কৰি আছা এতিয়া
আছো এনেই কথা এটা মনত পৰিলে ম মানে এ, আমাৰ এফালে ভাড়াঘৰৰ মানুহ আছে নহয় সেই বাইদেউ এযোৰ কি থাকে বাইদেউ গৰাকী, মানে ক'বাত, মানে, গাখীৰ যে মানে গৰু গাখীৰা লৈছে আৰু ক'বাৰ পৰা তেওৰ মানে বটলত কোনোবাই মানে দি থৈ তেওঁ আহ নাই অনা নাই কৰা তেওঁক দি থৈ যায়হি আৰু বটলত দিয়েহি, মানে। তাৰ পিছত দুদিনমান দেখিছোঁ। অ' এ, এনেকুৱা, মানে, পানী খোৱা বটল যে, তেনেকুৱা আৰু এদিনহে তেওঁৰ লগত কথা পাতিলোঁ কথা পাতি মই বোলো আপুনি নিজেনো বটল নিদিয়ে কিয় কৈছে বোলে অ তাকে ভাবিছো সদায়নো এনেকুৱা বটল কৰ পৰা হলে মইতো তেওঁলোকক সেইখিনি ৰেডি নিদিওঁ মই মানে সদায় এটা এটা দিয়েহি মই আৰু হেয়া পেলাই পেলাইহে দিওঁ তাৰপিছত মই বোলো, সেইবিলাক এ, আ ফেলনীয়া বটলবিলাক সি সেইটো তেনেকৈ ব্যৱহাৰ কৰে। তাৰপিছত কৈছ হয় নেকি মই বোলো অ', মই বোলো, এবাৰ দেখিছোঁ নহয়, তেনেকে- তেনেকে মানে মনত পৰিলে আপোনাৰ মোক? আপুনি মৰে যে, এবাৰ যে ', অ', দোকানত থাকোঁতে যে, দেখিছিলোঁ। বুঢ়া মানুহ এজনে যে, 'গোটেই লেতেৰা যিমান পেলনীয় বটল আছিল বুটলি - বুটলি, গাখীৰ বা মানে
সঁচা দে ন ', সেই কাহিনীটো যে, ইছ,
কে মই তেওঁকো কৈছোঁ তাৰপিছত আৰু এতিয়াতো তেওঁ ঘিনতে আৰু গাখীৰ নাখাও বোলে। অ', মানে নহয় আপুনি নিজে দিব। অ', নিজেই দিব বোলো, আপোনাৰ মনত আছেনে?
কিয় নাই? ইচ ৰাম, সঁচাই মই সেইটো কথা মই সেই মানে সেই গাখীৰ তেনেক বটলত দিলো, মই নলওঁ নহয় বটলত তেনেকে বেচে যে গা
উমম', মই বজাই চাও যে, মানে কবাত গ'লেও যে বেপাৰীয়ে বটলত ৰৈ ৰখি, ' গতিকে, সেই তেতিয়া মানে দেখিলে মোৰ সেই কথাটোে মনত পৰে। হয় -দেই -উম',
অ', কিবা জ্ঞানৰ অভাৱো।
জ্ঞানৰ অভাৱ নহয়, মানে তেওঁলোকক চাগে, পইচাৰো দৰকাৰ ন', এতিয়া, উম্, মানে তেওঁলোকে ডাঙৰ- জাৰ এটাতো আনিব নোৱাৰে, গাখীৰ খিনি লৈ ন ', কোনোবাই ল'ব- কোনোবাই নল'ব। পানী- ছানি বটলত ভৰাই।
তেনেকে পেলনীয়া, তেনেকে ৰাস্তা, -
তাকে দুখীয়াতো ধুয়ে নে নুধুৱে, এতিয়া কিছুমানৰ বেমাৰী। মানুহে মুখ ন ', গাই খায়। কিছুমান ল'ৰা ছোৱালীটো দেখিছোঁ, অ'। প্ৰায়েটো খায়ে, - ওঃ সেই দেখা নাই আল্ট্ৰাছাউণ্ড, কাণখনৰ সম্মুখ, '- মুখতে যে, আহ', বাচ্ছা এটাক যে পোকৰ ধুৱাই আছিলে। টো', বটল পেলাই দিলে সেইটোকে বুটলি লৈ যোৱা নাই জানো?
আৰু সৰু ল'ৰা ছোৱালীখিনিটো মোক সোমোৱাই পেলাই এনেকে খায়।
মোৰ সৰু ল'ৰা ছোৱালীটো খায়েই ডাঙাই খাই এতিয়া সেইবিলাক জানো এনেকুৱা অভাৱী মানুহে জানো সেইবিলাক মানে চেনিটাইজ কৰিবগৈ
তাকে ন অ
নহয় নহয় নহয় আৰু সেনেকুৱা বটলটো আপুনি বইল কৰিব নোৱাৰে ন
নোৱাৰে নোৱাৰে নোৱাৰে নোৱাৰে
সেই কানে চাগে অ খালি ব খালি চাগে তেনেকে আকৌ গাখীৰ ব বি
তাকে ভাই মই আৰু বাৰু গাখীৰতটো বাৰু বহুতকে উতলাইছে বাৰু গ সিটো উতলোৱাাই যায় সেই টো বা হেৰি হয় কিন্তু সেই বটল টো দি বাকি কৰি কেইজন মানুহ আছে ভালকে হাত পাত ধোৱা তেনেকুৱা ন চব টো আমাৰ নিচিনা নহয়
আৰু তাতে ধৰক থুক সেকাৰ দি পৰিলে দুই চাৰিদিন বৰষুণৰ পানীতে পৰি থাকিলে ন মানে দেখিলে অ আৰু মোৰ সেই তেনেকুৱা গাখীৰ আপুনি উতল ধৰক হেৰি নাই বুলি কয় মানে মানে তাৰ হেৰিটো নাথাকেও তলালে ত আৰু যিমান আছিল বেয়া অ ভাল হৈছিল অ কিন্তু হ'লেও দিয়কচোন মনত পৰিলে জানো সেই সেইকিনা গাখীৰটো খাব পাৰিব
নাই বা সচাঁকে ন হয় দে সেইটোক কহিনী মোৰ মনলৈ আহে কিন্তু মাজে মাজে মই ম মানুহজন দেখি থাকো নহয়
উম এতিয়াও সেই অ এতিয়াও তেনেকুৱাই কৰি থাকে ন
এতিয়া নহয় আজিকালি খুব কম দে দেখা পাওঁ মানুহজনক দেখো মানে মানুহজনৰ কথা কৈছো মাজে মাজে দেখাপাওঁ কিন্তু উ নাইকিয়া হলেকে চাব যে এনে অ তেওঁ বুলিয়ে নহয় নহয়
তলতে দেখুৱা পাওঁ বিশেষৈ কৰা দোকান বিলাকতো তেনেকেই থাই ব
কিছুমান বাৰু হেৰি থাকে ন কনচিয়াছ থাকে বা এই ক্ষেত্ৰত অলপ বা বটন চটন বিলাক ধুই পেলাই কি
তাতকে আপোনাৰ সেইটোতো সেইটোতো দিব পাৰে ন এই যে এফ পি যে আহে যে
কিয়নোৱাই ডায়েৰী বিলাকত যে দিয়ে ডায়েৰী যিটো দিয়ে সেইবিলাকতো দিব পাৰে
তেনেকুৱাই লাগে অ সেইটো নিলে অ এইটো মানে সেইটো যে কিনিব লাগিব আপোন এইটো কিনিব নালাগে কাৰণে চাগে তেনেকুৱা কৰে নেকি আৰু দোকান বিলাকত যিখিনি বটল দেখা পাওঁ গা ভৰাই থোৱা কিবা বেকেটা বেকেট দেখিছ
অ', বেকেটা বেকেট, বেকেটা বেকেট, আৰু লেতেৰাও হৈ থাকে কিছুমান চাবাচোন। মানে কালাৰটো আৰু
অ', গম পাইছো, হেৰিতো আৰু বাহিৰৰ ফালে ধৰ কেতিয়াবা বোকা চকা লাগি থকা দেখা পাওঁ।
তাকে সেই এতিয়া যি-যিবিলাক পেকেট সেইবিলাক সৰহকৈ আনিলেতো বেছি দামো নপৰে হয় নে নহয়?
নপৰে। আৰু কোমল, উম আৰু সেইটো পতককে নাফাতেও নহয় হেৰিত নলগালে, জুঙত নলগালে, উম।
সেয়াতে দিয়ে।
অ', তেনেকুৱাই দিয়ে, আমাৰ ঘৰতো সেই গা এ, সেনেকুৱা গাড়ীৰ পৰা লওঁ সেয়া সিহঁতেও, সেই এ, হেৰিয়ে তেনেকুৱা পেকেটতেই দিয়ে সি এক লিটাৰ যিমান লাগে আৰু কৈ থব লাগে, কিন্তু সেই এনেকুৱা পাইকাৰীবিলাকে আনা গাখীৰবিলাকো দেখোন
সেয়াই ন', ভেজাল ভেজাল, আৰু য'তে ত'তে বোলে পানী মিলাই আৰু মই আগত শুনিছো।
অ', শুনিছো ময়ো দেখা নাই মানে, এবাৰ কি হৈছিলে, আমি তেনেকে গাখীৰ লও নহয় লৈ পেলাই খাওঁ ধৰক, ধ জল পান খালোঁ বা এনেও ৰুটিৰ লগত কেতিয়াবা গাখীৰকে খালো। পিছত এদিন মানে মোৰ-মোৰ মানে মই মা আৰু মোৰ ননত গৰাকী তিনিওজনী তাৰ মমানে পেট বিষাইছে কিন্তু কোনেও কাকো কোৱা নাই মানে আমি গম নাপাও আৰু এতে অ সদিন পিছলৈ আৰু দেৰি তে কামুৰিছে মানে, পেটটো কোনোবা এটা চাইডত খুচি খুচি ধৰে আমি মানে গোটেই কেইজনীয়ে হৈছ তেনেকুৱা কিন্তু কোনেও কাকো জনোৱা নাই মানে দুদিনমানৰ পিছত যেতিয়া মানে আকৌ হৈছে পেট বিষাইছে তেতিয়া মানে কৈছোঁ মোৰ সেইদিনাখনো পেট কামুৰিছে আজিও দেখন পেট কামুৰিছে তেতিয়া মানে দুয়োগৰাকীয়ে মানে কৈছে অঁ সেইদিনাখনতো আমাৰো হৈছে আজি অৱশ্যে খোৱা নাই খালে গম পাম আৰু তেতিয়াহে গম পালোঁ মানে হয়তো গ
গাখীৰৰ পৰাই অ'।
আমি ধৰক জ্বলা মছলা তেনেকে নাখাওঁ আৰু সেইকেইদিন ধৰক মাছ মাংস খুৱাই নৰ্মেল মানে আপোনাৰ অঁ দালি ভাত তেনেকেই খোৱা হৈছে তাৰ পিছত ভাবিলোঁ সেইটোৱে হ'ব
সেইটোৱ চাগৈয়
কাৰণ গাখীৰ খিনি আপুনি বইল কৰিলে সেয়ে নুঠে। একে পাতল আৰু চামনি এটা উঠে।
অ', আৰু অ', য'ৰ পৰা ত'ৰ পৰা বোলে পানী ভৰাই ৰাস্তাত হেনো, পাইকাৰী বিলাক যে আহে গাখীৰ লৈ ৰাচ তাত বোলে যি- টি পানী হেনো বাকী দিয়ে।
সেইটোহে শুনিছোঁ, ময়ো শুনিছোঁ, কিন্তু দেখা নাই।
দেখা নাই, ময়ো দেখা নাই। কি কবা, খা
মই বাৰু খাবই নোৱাৰো মই গাখীৰ পি খাবই নোৱাৰো মানে মোৰ যে খুব গেছ। ‌ এনে ডক্তৰে গাখীৰ পি খাবলৈ মান নাও কৰিছে মো আগত বাৰু তাৰ পিছত, কিন্তু মই নোৱাৰো‌ঁ খাবলৈ। আৰু এটা কথা কি জানা, মই সৰুৰ পাই গাখ সেই বি খাই বেয়া পাওঁ
অ', মই সৰুতে মানে, সৰুতে আই-' তেওঁ লগত এ গাঁৱে-গাঁৱে ঘূৰি ফুৰো ন। হয়, এই মানুহ ঘত গাখী পানী অ কমান দিয়ে। খাই মোৰ ইমান ভাল লাগে, মই গাখীৰ পানী খাবলেকে ঘূৰিফুগ আইতাৰ লগত, অ। এখিনি গাখী পানীকণ খা, সেকণ খাব লকে মানে আ মই আইতা লগত ঘূৰি ফুং- গাঁৱে-গাঁৱে, ভাল লাগে আউ। হা হা।
তাপা আমি কওঁ নাখাও গাখী পানী, মই নাখাও বুলি কওঁ, চাহে খাম লাগে গাখী পানী, নেখাও অ, তামানে গাখী পানী বুলি কিয় কয়, গাখীৰ মানে উম, কম থাকে চাগে পানী দি দিয়ে দি
নহয়, তাৰমানে সৰু ল'ৰা ছোৱালী, হ'বও পাৰে কিন্তু সৰু ল'ৰা ছ ইক আকৌ গৰু গাখীৰটো খাবলেলৈ নিদিয়ে যে এ পানীৰ লগত সেইকাৰণে পাতলকে খুৱাই দিয়ে, পানীৰ লগত আৰু গাঁৱততো আপোনাৰ গৰু গাখীৰকহে থাকে ন। অ ঘৰে, অ ঘৰে-ঘৰে আপোন আপোনা হেৰি থাকেই, আ গৰু থাকেই
ইচা কেই, আগতে এতিয়া আমাৰে মাৰ ঘৰত আৰু বা সেয়া গাখী আক' কেনেকুৱা হালধীয়া হৈ
উম, মই মা ঘত আহিলেও হেয়া খাওঁ নহয়, একেহ ক্ৰীম ৰ নিচিনা একেবাৰে খ কি ডাঠ, আৰু ইয়াত, ইয়াত খৰ আপোনাৰ মানে একে পাতল আৰু চামনি এটা এই যে গাখীৰ চাহত যে কেতিয়াবা চামন এটা যে
অ, সেই তেনেকুৱাহে হয়। তেওঁ সেই গাখীৰ বিলাক মোৰ এতিয়া মনত আছে। আমা মায়ে আগতে হেয়া কি কৰে জানা, ঘিউ বনাই। সেয়া বৈয়াম এটাত থৈ যায়। চিচাৰ মানে অ, ওপৰত এনে উআম, এই যে এতিয়া চীনা মাটিৰ যে হেৰিক কিছুমান থাকে অ আচাৰ চাচাৰ থ'ব পৰা, তেনেকুৱা এটা চিচাৰ আছ ছিলিবাছ খন আমা, তাৰ পিছতে সেইটোত তে হেই খ খিনি থৈ যাব, তাপিছত বনাব। কে মলমলাই থাকে বনোৱাৰ দিনা। এ মানে কেইদিনমানানতে খৰটো মানে বহুত খিন হৈ যায়, তামানে ঘৰৰ গাখীৰ নহয় জানো, আৰু তেতিয়া আমি সৰু থাক গোতে হেৰি আছিলে চ আমাৰ হেৰি নাই গেছ নাই। এই জুইৰ ওপৰত যে চচ টোৰ গাখীৰ গৰমাই লৈ পেলাই তাছত অ উ মানে গাখিৰখিনি ঠান দান হ'বৰ কাৰণে আকৌ তাতঙঠা খিনি কাঠ খৰি অঙঠা ন তাৰ ওপৰত যে থৈ দিয়ে। মানে তোমাক কৈছো এনে চচটো উঠাই থৈ দিব। তাতে ভাত চাত বনাই কৰি লৈ পেলাই গোটেই মানে একে কৈছো লাল হৈ ওপৰ চামনিটো যে। মানে বহুত বহুত ভাল লাগে হে খাই ওপৰৰ সৰটো যে বহুত ভাল লাগে খাই মোৰ যাওঁ কি স্বাদ বা! প্ৰি, বহুত ধুনীয়া স্বাদ‌ আৰু মানে। মিঠা
মই হেই ঘৰলৈ আহিলে এই হেৰি কৰে যায় এ গাখীৰ লৈ যে। সে মায়ে তেনেকে সৰটো উঠাই উঠাই থৈ দি পেলাই ঝউ বনাব।
অ ঘৰক ঘিহকন ন ফ্ৰেচ একো মিহল নিদিয়া এই কিনাাবোৰ যিমানেই ন অ পূৰ্ণা ভাল, গোবৰ্ধন ভাল, ভাল লাগে।
কিবা মিঠা সোৱাদ এটা আছে।
উম মিট ঠা মিঠা তুমি এনেই কিবা জলপানৰ লগত মই সেই খুৰাক মানে হেৰি কাৰণে দালিয়া বনাই দিওঁ গে। কেতিয়াবা দালিয় পায়সতটো আৰু, মই মানে চেনি নিদু সদিনাখনো চেনি দিয়া নাই অলপ বঢাহিলে মানে বাহিলে মোক কলে অলপ তুমি ৰাখা। খাবলৈ মোক টিফিনত মানে দিব নালাগে এনে কলে। তাছত কি ঘৰৰ গাখিৰ আছিলে মানে, বাইদেহতৰ ঘৰৰ গাখিৰ খিনি বৰ ধুনীয়া নহয়। দাচ তাৰপিছতে মইাকলো ৰ সেই দালিয়াাতো তাক ততে বনাই দিও আজি এই যে তায়কো যেনেকে বনাও তেনেকে। এমুঠি মান দি কলে তেনেকে বনাই দিলো ত মইতো চেনি দিয়া নাই ইমা ইমান ধুনীয়া সোৱাদ হৈছে অকনমান মোলে বাহা খিনি ৰাখিলো যে। ছত খাইছো। চেনি নিদিয়াকেও খাওঁ মানে তুমি অনুভৱ কৰিব নোৱাৰা চেনিী যে দিয়া নাই ধুনীয়া এটা চাদ হৈছে মানে
হয় হয় হয় হয় দিয়ক কি যে দিন আছিলে কি দিন হ'ল কি ন
সঁচাকে তাকে তাকে এতিয়া খোৱা বোৱা হ'ল নহয় ন
হ'ল হ'ল হ'ল এয়া আহোঁগৈ আৰু দিয়ক ঠিক আছে ৰাখোঁ অ', অ', যাওঁক যাওঁক হ'ব ৰাখিছোঁ দিয়ক অ'।